হেল্ল'। এয়া। আছো দিয়া। তুমি কি কৰিছা? অ' ময়ো এয়া। আজৰি হৈ
অ', অ'। ময়ো এই বহি আছো।
বাকী ভাল আৰু?
অ' ভালে দিয়া।
অ' অ' ভালেই। কি বনালানো?
কি বনালো মানে? দুপৰীয়া আজি হেৰি গাজটেঙা।
অ'।
গাজটেঙা ভাজিলো। তাৰপিছত, ব্ৰইলাৰ বনালো। মাংস-ব্ৰইলাৰ মাংস। সেয়াই আৰু, আৰু দালি অলপ বনালো আৰু। অ' এই কি কয় গুৰি, অ' অ'।
গুৰিখিনি কি কৰা?
গুৰিখিনি ৰুকি পেলাই খৰিচা বনাই থওঁ।
অ' আমাৰো বনাও। এ টেঙা বনাই যে, অ' মই খুব ভাল পাওঁ সেইখিনি খাই। অ' আচাৰক আমি তলৰখিনি অ' সেইখিনিও আচাৰো বনায় তেল দি। মই আকৌ টেঙাই খাই ভাল পাওঁ, টেঙা কৰিলে বেছি ভাল পাওঁ। আচাৰতকে অ'। আচাৰতকে টেঙা খাই ভাল লাগে। অ' বেছি দিন নাযায়, অ' বেয়া হৈ যায়। মানে ধুব লাগে। ধুই ল- ধুই থ'ব লাগে।
অ'।
ৰুকিবা নহয়! ৰুকি পেলাই, ঠাই ভাল খোৱা পানীত গোটেইখিনি ধুব লাগে। ধুই মানে, আকি চেপি চেপি। তেতিয়া এইয়া চিচাৰ। বৈয়ামত থব লাগে, তেতিয়া ভাল পানী আকৌ তাত ঢালি দিব লাগে। ধুই থব লাগে, তেতিয়া ইমান ক'লা নপৰে অ কলা নপৰে। নপৰে আৰু তেতিয়া।
উম উম। অ, মই তেনেকে ধুই নথও।
অ, ধুই থব লাগে অ অ ধুই থব লাগে ৰুকি পেলাই ধু। ধুব লাগে মানে।
অ, এইবাৰ কৰি চাম দিয়া।
অ, মই এনেই এই আচাৰ বনাই পোৱা নাই বাৰু অ আচাৰ বনাই মই খাই পাইছো। বেলেগে বনোৱা।
অ, এই বেছি টান নহয় আচাৰটো, এ এইটো যেনেকে তেনেকেই আৰু খালি এইটোত। এ, ৰসখিনি চেপি লৈ ৰ'দত। শুকুৱাব লাগে আৰু পিছত তেল দি হেৰি কৰি দিলো। ভাজি যেনেকে বনাই তেনেকে। অঁ।
ৰ'দত শুকুৱাই ল'ব লাগে নেকি?
লাগ পানীতো নাইকিয়া কৰি, তাৰপিছত তেল অলপ দি দি। হৈ গ'ল আৰু। তেল জলকীয়া চকীয়া, অ কেৰাহিত মানে তেলত তেলত যেনেকে ভাজে তেনেকে মানে অইন। বস্তু যেনেকে আমি হেৰি। কৰো ভাজো তেনেকে ভাজিলেই হ'ল।
ভাজি পাল ভাজি থৈ দিব লাগে মানে? অ অ এনে মানে গৰম তেল গৰম কৰি তেনেকে দি দিলে নহয়। আৰু।
অ, নহয় নহয় অ মানে ভাজিব লাগিব বস্তুটো অলপ মানে। হেৰি হ'ব লাগিব।
অ অ, সিজিব লাগিব অ কেঁচা গোন্ধটো যাব লাগিব আৰু। অ এনেই মই আচাৰ কিবা কিবি এনেকে আচাৰ বনালে মই ভাজি। ভাজি নিদিও বহুতে ভাজি।
অ, ন বেলেগ অ নাই ৰাজটেঙাৰ কিবা গোন্ধ এটা আছে যে সেই গোন্ধ।
অ, ভাজি দিলে কমি যায় আৰু অ এনে ওপৰৰ খিনিও আছে। আৰ বনাই দেই। এ অ ওপৰৰখিনি যিখিনি ভাজি খাই, সেইখিনিও আচাৰ বনাব পাৰে মই বগৰী অলপ বনালো। বগৰী। এ নিমখ দি। অলপ মানে নিমখ দি থৈ দিছো শুকুৱো। খালি নিমখ দিছো নিমখ। দি আৰু ৰ'দত দি থাকো আৰু। তেনেকেও থৈছো আৰু তেল দি। আচাৰ বনাইও থৈছো।
অঁ, আচাৰ অলপ হলে ভাল লাগে এতিয়া গৰম দিন যিহেতু পানী দিয়া ভাতৰ লগত আচাৰ অলপ পিটিকা অলপ ললে। ধুনীয়া। চলি যায় আৰু।
ভাল লাগে এই হেৰিত এ গাজ টেঙা যে, টেঙাতটো আকৌ মই বহুত ভাল পাওঁ।
অঁ, মইও ভাল পাওঁ টেঙাটো দালিৰ লগত এতিয়া গৰম যে গৰমত টেঙা হলে এনেও অলপ ভালেই লাগে বেছি অঁ, এইটো বেলেগ পিয়াজ।
ভোট জলকীয়া অকন অ ভোট জলকীয়া অকণ সানি লব লাগে সেইটো বেছি। আৰু হেৰি।
উম।
কি কি বনোৱানো?
বিহুত কি বনাও মানে আমাৰ আমাৰ ইয়াত আকৌ মানে বিহুত, বেলেগ বেলেগ ধৰণৰ বস্তু বল বনাই মানে। অঁ, বহাগ বিহুতো বেলেগ কাতি বিহুতো অঁ, কাতি বিহুতো বেলেগ আও অঁ, মা
আমাৰো বেলেগ অঁ, আমাৰো বেলেগ আমাৰ আকৌ এই মাঘৰ বিহুত। উৰুকা দিনা আমাৰ বিহু হে হেৰি বনাও এ বিলাহী আৰু এই চুনা মগু যে, অঁ, মাঘৰ বিহু চুনা মগু বিলাহী দিয়া মানে মাছ দি। সেইয়া বনাও মাছ। ৰৰ তৰকাৰী। চুনামগো দিওঁ আৰু হেৰি থাকে হেৰি এ -এ কি কয় আমাৰ এই হেৰিটো যে কাঠ আলু। কাঠ আলু অঁ, বিহুত আৰু কাঠ আলু লাগিবই অঁ।
অঁ, মানে মাঘৰ বিহুত কাঠ আলু, চুকা টেঙা লাগে।
কাঠ আলু অ মাছ দি বনাও।
অঁ, আমি প্ৰতিবাৰে মানে কাঠ আলু, চুকা টেঙা আৰু মাছ দি এখন বনাও অঁ, তাৰপিছত তিলৰ এখন মানে লাগিবই তাৰপিছত আকৌ আমাৰ ঘৰত আমাৰ ঘৰত, আৰু মানে হেৰি তাত এ তিতা কেৰেলাই হওক বা যিকোনো কি তেনেকুৱা টি
অ আমাৰ অ আমাৰ ইয়াতো বনাই মানে কি এ আমাৰ মাৰ ঘৰতো বনাই তিতা আমাৰ তাতো বনাই। তিতা চবেই বনায় তিতা এখন, আমাৰ অ ইয়াত আকৌ এতিয়া নবনায় এ খালী এখনেই বনায় তিলৰ আমি খাওঁ। কিন্তু বিহু সেই উৰুকা দিনা নবনাও আৰু পিছত বনাওঁ।
অ আমাৰ মানে বিহু দিনা অলপ বনাও এনে অলপ। মানে নিয়ম কৰ। নিয়ম কৰি হ'লেও খাব লাগিব মানে, অ তাৰ পিছত ব'হাগ বিহুত অহ অহ ব'হাগ বিহুতো তেনেকুৱা, ব'হাগ বিহুত হেৰি। বনাই ৰঙালাও, কোমোৰা।
আহ অ।
বিহুত ৰঙালাও চঙালাও নহয় বহাগ বিহুত সে বিলাহী। তাৰপিছত আৰু অ। তেনেকুৱা টেঙা জাতীয় ব
টেঙা অ টেঙাই খোৱা যায় মাছৰ টেঙাই আমাৰ আৰু হেৰি হয় বিহুৰ দিনা অ আমাৰ। অ হেৰি বনাও তেতিয়া বহাগৰ বিহুত এই বৰকচু যে
অ বৰকচু, বৰকচু আমি বনাও বৰকচু বিহু পিছ। দিনাখন বনাও, মানে বৰকচু বুলিয়ে নহয় যিকোনো কচু খোৱা যায় আৰু।
অ অ এনেই জাল তৰকাৰী সেইটো কলা কচু কচুটো বেলেগে নি হেৰি কচুটো যে বৰ কচুটোও তলৰ পৰা ওলাই যিটো মাটি তলত থকাতটো আৰু অ সেয়া দি বনাও মানে ন। ধৰা হ'ব লাগিব তেত।
নধৰা হব লাগিব উম আমিও বনাও মানে বিহু পিছদিনাখনহে বনাও বিহু আমি বিহু দিনাখন হেৰি বনাও বিহু বহাগ বিহু। দিনা। এখন সেই ক'লা কচু, তাৰপিছত আৰু এনেকৈ এশ এবিধ শাক অ সেইটো ভাজি।
অ সেইদিনা আমি সেয়া বনাও অ আৰু হেৰি বনাও বিহু দিনা মই এ হেৰি যে কুকুৰা। তিল দি, উম তিল দিয়া কুকুৰা মাংস সেইটো। বহুত প্ৰচলিত আৰু বিহুৰ দিনা তিল দিয়া কুকুৰা মাংস অ অ ভাল লাগে অ বিহু পিঠাটো পিঠাই বাৰু। তৰকাৰীও বা তি তিল দিয়া কুকুৰা মাংস অ বহুত টেষ্টি।
অ আমি আকৌ তিলৰ তৰকাৰীৰ লগত হেৰি কাৱৈ মাছ বনাও।
অ কাৱৈ মাছ দিয়া নেকি।
দিওঁ তাৰ পাছত আৰু আহ কাতি বিহুত আকৌ
শল মাছ যে শল মাছ দিলে ভাল লাগে অ তিলৰ তৰকাৰীত
তিলৰ তৰকাৰী মানে টান মাছ হ'ব লাগে মানে মাছ হওক মাংস মানে টান আহ টান হ'ব লাগে তাৰ পাছত আৰু কাতি বিহুত কি কি বনোৱা কাতি বিহুত
কাতি বিহুত আৰু ইমান এটা হেৰি নহয় এ যি পাওঁ আৰু কাতি বিহুত যি মিলে
অ আমাৰ কাতি বিহুত মানে আমাৰ ৰঙালাও কোমোৰা
অ ৰঙালাও কোমোৰা আমাৰ ৰঙালাও অ যিকোনো কিবা টেঙা এবিধে বনোৱা যে এ যি পাম আৰু
অ ৰঙালাও আৰু কোমোৰা মানে দুয়োটা মিক্স কৰি পেলাই বনাব লাগে মাছৰ লগত অ মানে কাৰোবাৰ ঘৰত যদি
সেয়াও আমি খাম হোম
অ আমাৰ এই চাইডত মানে কাৰোবাৰ ঘৰত যদি নাথাকেও মানে ওচৰৰ চুবুৰীয়াই তেনেকে দি পেলাই হ'লেও মানে কোমোৰা ৰঙালাও বনাব বই লাগিব মানে
অ তিনিটা বিহুত তিনিটা যোগাৰ মানে আৰু তিনিবিধ অ তিনিবিধ
এতিয়া কাতি বিহু আহি আছে আমাৰ কোমোৰা এজোপা লাগিছে যে কোমোৰা এটাত থয়ে দিছো বগা পৰিমাণে হেৰিত খাবলে কা কাতি বিহুত
আমাৰ আকৌ কোমোৰা ৰঙালাও কেতিয়া হেৰি বনাও যেতিয়া আলহী মানে ভাত খাবলে মাতো বিহুৰ পিছতটো ভাত খাবলৈ মাতা মাতি হয় আৰু ন আমিও মাতো আমাকো মাতে তেতিয়া আমি বিহু এ হেৰি বনাও বাৰু কোমোৰা কোমোৰা ৰঙালাও অ সেইয়টো মানে বেছি মানুহ হ'লে
অ চলি যায় আহ ধুনীয়াকে মিলাব পৰা যায়গে উম আৰু কোমোৰা ৰঙালাও দুয়োটা ডাঙৰ ডাঙৰ বস্তু ন এ মানে অকলশৰীয়া মানুহে উম খাব নোৱাৰিয়ে অকলে সেনেকে বেলেগ অ আলহী দুলহী হয়
মানে আলহীয়ে দুলহীয়ে মানুহ বেছি হলে ভাল আৰু এটা এটা হৈ যায়গৈ বহুত বহুত মানুহ হলে হৈ যায় হয় নে? পোন্ধৰ বিশটা মানুহ হলে হৈ যায়।
উম আৰু খাবলৈ সোৱাদ আৰু কোমোৰাটো হেৰি হাঁহৰ মাংসৰ লগতো ভাল
অঁ হাঁহৰ হাঁহ কোমোৰাও ভাল লাগে। হাঁহ কোমোৰা ভাল লাগে আমাৰো কোমোৰা এই বগা পৰিছে বগা থৈ দিব লাগিব বিহুৰ পিছত লাগিবই নহয়
বিহুৰ পিছত খাবলৈ অঁ ময়ো এটা বগা কৰি থৈ দিছো চাঙত মানে এইটো কাতি বিহুত খাব লাগিব উম
ধোৱা চাঙৰ ওপৰত উঠাই থৈ দিয়া তেতিয়া একো হেৰি নহয় অঁ একো বেয়া নহয় তেতিয়া অঁ গছ
কাটি আনি ধোঁৱা চাঙত তুলি থব লাগিব কাটিব লাগে উম সেই সেইটোহে ভাল মানে গেলি নাযায় বোলে গছ মৰাৰ পিছত যিটো থাকে সেইটো মানে অঁ সেইটো বেয়া হৈ নাযায় এনে আগতীয়াকে কাটি অনা মানে সেই কেতিয়াবা গেলি যোৱাৰ সম্ভাৱনা থাকে।
পিছত লগা থলেও বেয়া হৈ যায় প্ৰথমতে বগা পেলাই থব লাগে। প্ৰথম লাগোতেই
উম উম নাই মই প্ৰথমে লগাটোৱে থৈছো অঁ প্ৰথমে লগা যিটো প্ৰথমে লাগিছে সেইটোৱে মানে থৈছো সেইটো
মানে মানে গছ ডাল মৰি যোৱা কলে সি মানে পইনত হয় মানে পুৰঠ হয় ধুনীয়া অ হেৰি হৈ যায়গৈ গছ মৰালে থাকিব লাগে আৰু প্ৰথমৰ পৰা আমাৰ এইবিলাক প্ৰচলিত নহয় জানো অঁ আমাৰ প্ৰচলিত নিয়ম এইবিলাক
থৈছো এতিয়া কি হয় আমাৰ এতিয়াতো ধুৱা চাং নাইে বাৰু মানুহৰ তথাপিও থব লাগিব আৰু অঁ ওলমাই ওলমাই থব লাগে আৰু আমাৰ এইফালে মানে কি হয় ওলমাই থোৱা বস্তু খাব নাপায় বুলি কয় এ মানে কিয় নাপায় বুলি কয় নাজানো আৰু কিন্তু মানে নাপায় পায় বুলি কয় যে সেইকাৰণে মানে আমি ওলমাই নথওঁ
ন প্ৰতিটো বিহুতে
উম বাৰু পিছত পাতিম দিয়া ন পিছত পাতিম আৰু উম হ'ব দিয়া